হেল্ল'-হেল্ল' ভালে। আপোনাৰ ভালে নহয়?
অ' কি কৰিছিলা?
এনে শুই আছো। আপুনি?
এ ভাত চাত খাই বৈ বহিছো। তুমি ভাত খালা?
অহ ভাত খালো। আপুনি খালে? অহ দালি ভাত ভাজি। আপুনি?
অ' মইো খালো মই তোমাৰ ৰুটি খালো।
অহ গা ভাল পাইছে?
অ' গাছা ভালেই তোমাৰ মাজতে আইতাৰ অসুখ আছিলে নহয় ন।
অ',
ভাল পাইছেনে?
অ' এতিয়া ভালেই।
অ',
এনেই কবালৈ যোৱা নাই আপুনি।
নাই-নাই কতোতে যোৱা নাই গৰম বন্ধত যামহে। তুমি যোৱা কথা আছিলে ন কি হল?
মই যোৱা নাই মই গৰম বন্ধহতে যাম বুলি ভাবিছো মানে।
অ, প্লেনিং-চেনিং হৈছে নে নাই।
প্লেনিং কৰি আছো মান ধৰক মানে-মানে, পইচাটো মানে কম পৰি আছে সেইটো কাৰণে মানে ধৰক আৰু সেইটো কাৰণে মানে নহলে গ'লোৱেহেঁতেন মানে ধৰক।
অ' লগৰ লগত যাবা নেকি?
অ' লগৰ লগতে যাম।
কেইজন?
মানে ধৰক আমি অহ তিনজন যাম। অ', সেইটো কাৰণে মানে ধৰক মানে অকণ মানে পইচাৰ মানে সেয়া হৈছে কাৰণে মানে যোৱা নাই মানে। ধৰক তিনিটা বাজেটটো মিলাই বাজেট মিলাই মানে যাম মানে। বাজেটটো মিলাই আছো গম পাইছে বাজেটটো মিলি গলে মানে হৈ যাব মানে।
অ, বাজেটতোতো মিলিব লাগিবই ন। টকা পইচাৰোঁ কথা আছে, ইয়াৰ পৰা মানে তোমালোকে ইয়াৰ পৰা হেৰি যাব চাগে কিহত মানে ইয়াৰ পৰাই চাইকেল দিয়ে মানে ইমান দূৰ তোমালোকে কভাৰ কৰিবা। নে মানে কেনেকুৱা কি ভাবিছা?
মানে মোৰ মতে ভাবিছো কিমান ধৰক মই মানে এনেকুৱা টাইপ কৰিলে মানে বেয়া হ'ব ধৰক মানে, এটা মানে সেয়া কাৰণে যাম ন মানে সেইটো কাৰে মানে চাইকেল লৈ যাম ভাবিছো গম পাইছে, মানে ধৰক এনেকুৱা নক মানে ধৰক আধা আচা চাইকেল দি গলো মানে আধা দূৰৰ পৰা ধৰক সেয়াত গুচি গলো।
তোমালোকে যে তোমালোকে ধৰা যেইজন ল'ৰা যোৱা সেই লৰা কেইজনৰ প্ৰথমত, ডিটেইলচ মানে ধৰি লোৱা যোন কেইজন যায় হা প্ৰথম তোমালোকৰ কাম হব যে সি এ ল'ৰা কেইজনৰ পাৰফেক্ট মানে ধৰি লোৱা হেল্থটো হেল্থ চেকআপ হা কাৰাৰ্টিট লাগিব তাৰপিছত ছেকেণ্ডলি হৈ গল যে পুলিচ ভেৰিফিকেশ্যন পুলিচত তোমালোকে জনাব লাগিব লোকেল থানাত যে তোমালোকে কিহৰ কাৰ মানে ইমান দূৰ তোমালোকে ধৰিলোৱা চাইকেল দি গৈ আছা ন ধৰিলোৱা যদি তোমালোকে ভাৰত খো ভ্ৰমণ কৰা ধৰা হা ত' স ভাৰত ভ্ৰমণটোত তোমাৰ মানে কেনেকুৱা হৈ আছে অ মানে কিহৰ কাৰণে গৈ আছে অ ত' সেই লোকেল হেৰি পুলিচ থানাত তোমালোকে এ জনাব লাগিব
মানে এ ধৰক মানে আপোনাৰ ্ৰ দিয়া হয় হব লাগিব নেকি মানে ধৰক এণ্ট্ৰি দিব লাগে এটা জোত
অ নহ প্ৰথমতেো তোমালোকে যৰ পৰা যাবা মানে সেই লোকেল থানাত এন্ট্ৰি দিব লাগিব হা তাৰ পিছত তোমালোক ইয় গ'লাত ত এখন ৰাজ্যৰ পৰা এখন ষ্টেটৰ পৰা যেতিয়া ওলাই যাবা দেই যেনেকে আমাৰ ধৰি লোৱা এ এইখন অসম হয় হয়নে ত' অসম খনৰ পৰা তোমালোকে যদি ওলাই যাম আহ বেলেগ ষ্টেটত যোৱা ত' সেই ষ্টটৰ থানাত তোমালোকে মানে প্ৰথম এন্ট্ৰিটো জনাব লাগিব
অ অ মানে মানে আমি মানে যত য'ত এড্ৰিজ য মান য'তোৰ জেগাত য মানে চবতে আন
চবতে এন্ট্ৰি কৰি যাব নালাগে মানে ধৰি লও কিন্তু এন্ট্ৰি কৰি গলে ভাল হয় কিয় কাৰণে কৈছো চোৱা কাৰণ তোমালোক অ মানে যোনটো এইজৰ ল'ৰা ছোৱালী ধৰা তোমালোক গ'লা কিন্তু ৰাস্তাত বিপদ আপদ হলে বা হেৰি কৰিলে তেতিয়া সি এটা ইনফৰমেশচন থাকিব মানে আৰু এনেকুৱা নহৈ যে তোমালোকে মানে ৰিল চাইছা গুচি গৈছা তেনেকুৱা নহয় একদম পাৰফেক্ট প্লেনিং
অ মানে ধৰক এনেকুৱা হলে নহব ন সেইটো কাৰণে মানে মানে সেইটো কাৰণে ধৰা মানে পাৰফেক্ট টাইমিং হলে মানে হ'ব
াইমিং লগত আকৌ তোমালোকৰ ধৰি লোৱা মানে এতিয়া বৰষুণ ক'ত কি হৈ য য়া কোনো নাজানে ন তোমালোক ধৰা দিনে ৰাতিয়ে গৈ আছা কাৰ মানে কোনবাই ৰা আধা ঘন্টা চাইকেল চলাব পাৰিব কোনোবা এঘন্টা পাৰিব আৰু বিশেষকে চাই েল লৈ পেলাই যোনটো তোমালোকে টুৰ কৰিম বুলি ভাবিছা মানে সেই টুৰটোত তোমালোকৰ বহুত মানে অবষ্টেকেল কিছুমান আছে প্ৰথম কথা হৈ গল যে তোমাকৌ প্ৰেক্টিচ চবৰে প্ৰেক্টিচ দৰকাৰ
অ প্ৰেক্টিচটো লাগিব ধৰক মানে প্ৰেক্টিচ নহলেতো নহব ন ধৰক আমি যদি য মানে ধ যদি আমি যদি এদিনত যদি এটা ্ যদি পূৰণ কৰিব নোৱাৰোঁ ধৰক মানে আমাৰ টাইম লাগি যাব ন ধৰক যত মানে একমাহ একমাহ লাগিব তাত বেছিকৈ দুমাহ লাগি যাব ধৰক মানে তেতিয়া মানে মানিটো বেছি লাগিব ন
সেইটো তোমালোকে নাভাবিবা যে তোমালোকে কেইদিন লাগিব হা তোমালোকে ধৰি লোৱা এনেককা কৰি যে ধৰি লও ইয়াৰ পৰা তোমালোকে উম এটা জেগাত গলা হা পাৰ্টিকুলাৰ তাৰ ট্ৰেইনত গ'লা তাৰপাৰা তোমালোকে হয়তো যোৱা মানে তাৰ পৰা তোমালোকে নহবা যদি তোমাকে ঘৰৰ পৰাই মানে তোমাকে ষ্টাৰ্ট কৰিব বিচাৰিছা
অ ধৰক আৰু এটা হৈ যায় ন মানে ধৰক এতিয়া গৰমতটো আৰু কেনেকুৱা পৰিছে দেখিছে ধৰাক মানে এদিন ৰ'দ এদিন বৰষুণ দিয়ে ধৰক মানে এনেকুৱা হলে মানে বেমাৰো জল্দি হব ন ধৰক আকৌ বেছি বেমাৰো হৈ যাব পাৰে ন ৰাস্তাত
কি বেমাৰ আজাৰৰ কাৰণে প্ৰিকচন অ প্ৰিকচনটোতো লাগিবই হয় ন প্ৰিকচন টেন্ লাগিব প মানে আৰু এনেকোৱা কোৱা নহয় নহয় তোমালোকে মানে যে সদায় তোমালোকে হোটেলতে থাকিবা পইচাতো লাগিবই পইচা লাগিবই আৰু তোমালোকে লোকেল এম এল এ চেম এল এ কলে হয়তো তেওঁলোকেও মানে তোমালোকৰ হেৰিতো দেখি পেলাই এনকাৰেজ কৰিব পাৰে কিন্তু চবেই নিদিয়ে কাৰণ কিহক সিহঁতৰো একো ফাইদা নাই ন হয়নে ত' তেনেকুৱা তোমালোকে কি হ'ব ফ্ৰী যোনবিলাক এন জি অ' ফালে ফ্ৰী পায় ন কিছুমান অ ধৰা অ কি কয় এইবিলাক মানে অ জিৰণি জিৰণি লোৱা মানে জেগা বিলাক যেনেকাে ধৰা আমাৰ তেনেকুৱা থাকে ন অ মানে ট্ৰেইন ষ্টেচনত থাকে আজিকালি প্ৰায়ে ওলাইছে হয়নে ত' এই ষ্টচনত থাকে। হোটেলত নহ হোটেলত মানে কি হয় চোৱা আজি তুমি হোটেল এখনত ল'লা পোন্ধৰশ টকা এটা হয় নে কাইলৈ তুমি বেলেগ এটা জেগাত গ'লে তাতো পোন্ধৰশ টকা উলটাই খোৱা বোৱা ত তিনি হাজাৰ দু এদিনতে গুচি গ'ল আকৌ এক্সট্ৰা খোৱা বোৱা অ কথাতটো কৈছো তেনেকেতো তোমাৰ গতিকে মানে ক'ত ফ্ৰে ধৰা আশ্ৰম পাইছো আশ্ৰমত থাকিলা ধৰি লোৱা কিছুমান মন্দিৰত ৰাখে হা ত মন্দিৰত থাকিলা ত তাৰপিছত ধৰি লোৱা কিছুমান এন জি অ' ফালে থাকে এন জি অ' ফালত থাকিলা আকৌ ধৰি লোৱা তোমালোকৰ মানে ষ্টেচন বিলাক যেনেকে মই ক'লো ন আজিকালিতটো চৰকাৰে বহুত সুবিধা দিছে কেপচুল বন কেপচুল হাউচ বুলি কয় ত কেচুল হাউচ আৰু গা চা ধোৱা আৰু ধৰি লোৱা যত তোমাকে এনেকুৱা একোৱয়ে নাপালা ধৰি লোৱা ত' তেতিয়া কি কৰিবা টেণ্ট মানে তাৰ পাৰ্মিশন লৈ পেলাই টেন্ট লগাই পেলাই থাকিলে পেট্ৰল পাম্পত গৈ গা চা ধুব লাগিব তেনেকুৱা মানে এইবিলাক তোমাকে নতুনকৈ এক্ এক্সপিৰিয়েন্ঞ্চ কৰিব পাৰিবা।
অ মানে ধৰক এনেকুৱা জাগগাতো থাকিব পাৰিম ধৰক এনেকুৱা এনেকুৱা জেগাতো থাকিব পাৰিম নে য'ত মানে নামঘৰ মানে মন্দিৰ নামঘৰ সেনেকুৱা জাগাত থাকিব দিবনে ধৰা নে
দিব চ এইটোতো কব নোৱাৰো ন এতিয়া মানে কি হয় মন্দিৰ নামঘৰত নিদিয়ে বিশেষকৈ
আৰুতো এ আৰু, আৰু, আৰু অ আৰু ধৰক এটা কথা হয়নে মানে ধৰক এ যোনটো যে মানে মেইন ৰোড মানে ধৰা হাইৱে হাইৱে চাইডটো তেগুটো পুৰা অনলাইন মানে পুৰা ৰাতি খুৱ থাকে
অ তেল ডিপুত থাকিব পৰা তেল ডিপুত তোমালোকে থাকিব পৰা সিহঁতৰ পাৰ্মিছিন লব লাগিব।
উম কিন্তু মানে ধৰক হাইৱে বিলাকে থাকে কিন্তু মানে যদি আমি যদি শৰ্টকাট মানে যদি
মানে কি যানা কি অ হাইৱেড থাই কিন্তু মানে বস্তুতটো কি হয় তুমি উম হেৰি থাকি ত কাৰ কি বিপদ হয় সেই বিপদৰ কাৰণে মানে সাজু থাকিবই লাগিব তুমি কব নোৱাৰা যে মানে কাইলে তুমি হেৰি এ মানে ৰাতি বিয়লি কথা ন বেলেগ জেগা হ'ব। কোন তাৰ মানুহ কেনেকুৱা
মোৰ মতে হৈছে কি মই মানে অকল দিনত চলাম ৰাতি মানে অকমান মানে সেয়াাত থাকিম মানে ধৰক চলাটো অকণ দিগদাৰ হৈ যায় ন মানে
সেইটোৱে কৰিব লাগ দিনত তুমি আজি কথা এটা কৈছো দিনত তুমি কিমান ঘণ্টা ট্ৰেভেলিং কৰিবা মানে এ হেৰি চলাই যাবা খুব বেছি ধৰি লোৱা দুঘন্টা মানে ধৰি লোৱা আধা এঘন্টা তোমালোকে গলা এঘন্টাও ন আধা ঘণ্টা গলা ৰখিলা আকৌ আধা ঘন্টা গলা ৰখিলা তেনেকে কৰি কৰি তোমালোকে হয়তো এ তিনি ঘন্টা
অ ধৰক আমি মানে সেইটো ধৰক আমি কিমান মানে ধৰক কেতিয়াও মানে থাৰ্ড থাৰ্টি কিলোমিটাৰত চলাবোৱাৰিম ইান ধৰক টুৱেণ্টি কিলোমিটাৰ চলাই দিব পাৰিম ইমানটো টাইমত
অ ক মানে প্ৰথম দিনাখন পাৰিবা তাত পিছৰ পৰা নহয় লাহে লাহে তোমালোকৰ মানে এনাৰ্জি লেভেল কমি আহিব ন
অ প্ৰথম এতিয়া মানে ধৰক আমি প্ৰথম বহুত বহুত দূৰ চলাব পাৰিম এতিয়া মানে ফিফটি াৰ কৰি দিব পাৰি নিব
পাৰিবা সেইটোৱে সেইটো ডিপেড কৰিব তোমাকৰ প্ৰেক্টিচৰ ওপৰত
অ
মোৰ মতে কি জানা চবতছেে বেষ্ট বস্তু কি হয় তোমালোকে বেছি দূৰ জেগাতকে ওচৰে পাছৰে এখন জেগাত ধৰা দুই এদিনত পোৱাকে তেনেকুৱা জেগা এখনৰ পৰা ঘুৰি আহা
মান তেতিয়া মানে আমাৰ আমাৰ এতিয়া ট্ৰাইেলটো হ'ব ধৰক মানে আমি ইমানটোো জেগা কৰিলো এো অ সেইটো এটা ভাল হ'ব মোৰ মতে সেইটোৱয়ে ভাবিছো মই
অ ট্ৰায়েল এটা হ'ব তাৰ উপৰি তোমালোকে মানে গম পাবা যে এই ল'ৰাটো পাৰিব নে নাই সেই লৰা কাৰণ কিছুমান ল'ৰা দেখাত মানে হেৰি থাকে হৃষ্ট পোজ কিন্তু কি হয় অকমান নডজ চেঞ্জ হৈ গ'লেই বেমাৰত পৰি যায় সেই বস্তুতটো জানতে নহয় তেনেকুৱা নলবা ব বেয়া পালেও নহ'ব বেছি বেমাৰী বা বেছি বেমাৰ আজাৰ বেছি পানী চানীৰ লগত নোগ নাথাককা এনেকুৱা মানে ললে কি হব ৰাতি বিয়লি বৰষুণ আহিলে কিবা আহিলে তোমাকে ভিজিলা মানে কি এটা বেমাৰ পৰি গল
অ সেইটো কথা ময়ও গম পাইছো অ মানে ধৰক সেইটো হলে মানে আমাৰ দিগদাৰ হৈ যাব ধৰক মানে কিয় কি মানে দিগদাৰ হৈ যাব ন মোৰ কিয় কি লগত থকা অৱস্থাত মানে আকৌ হস্পিতেেল লৈ সেৱা কৰা মানে এইটোপা আকৌ মান মানপা আকৌ পইচা মানে আৰু গুচি যাব
সেইটোেইটো
আৰু লগত কিট চট চব লাগিব ন সেইটো কাৰণে
কিড লাগিব প্ৰথমতে তোমাৰ দৰকাৰী বস্তু বহুত লাগিব ভ ফাৰ্ষতো তোমাৰ আহিব প্ৰথম চাইকেল ভাল চাইকেল এখন
আহ
তাৰপিছত তোমাৰ আহিব ধৰি লোৱা পেকিং বেগকিটাণধধধ
আহ
তাৰপিছত আহিব তোমাৰ জোতাযোৰ
অ ত আছত
হয়নে
তাৰপিছত মেম আৰু সেয়াও ল গৈছেম ধৰক আপোনাক সেৱও ল কি বুলি কয় যোনটো মানে যদি ক'ৰবাত যদি ৰেষ্টুৰেণ্টাই যদি গাঁও এলেকা পাই যাব তেনেহলে তাতো এইটো যোনটো যে কিনিব যে পাই যে অ ধৰক এনেকুৱা ম মই মানে ভাবিছো কি যদি ক'বাত নাপাওঁ এনেহ'লেৰেডিমেড এটা গেছ পাই যে যোনটো যে ভ টাইপ থাকে যে সৰু গেছটো যে যোন যে স্প্ৰে গেছ হৈ যে সেই সেইটো গেছটো লৈ মানে লব লৈ যাব পাৰিমে ধৰক ক মানে সেইটোতো হেল্প কৰিব
অ সেইটোৱে পাৰিবা এতিয়া কেতিয়ালৈ যাবা জনাবা মোক
অ'
ঠিক আছে, হব দিয়া বহুত সময় কথা অ' অ'।
হয়।
এনে